অ।
অ কি কৰি আছা? হেল্ল' অ অ আছো ৰ'বা
বাকী অ খালো তুমি
খালো খালো উ
অ অ এতিয়াতো গৰম বন্ধই দিছে ন
হম হম
পিছে- মানে কিবা নতুন কিবা শিকিম বুলি ভাবিছা নেকি এই গৰম বন্ধটোত?
গৰম বন্ধত এতিয়া নতুনকে একো শিকিম বুলি ভাবা নাই ৰবা কাৰণ তেনেকুৱা একো টাইম পোৱা নাই। ভবা নাই একচুৱেলি এতিয়া গৰম ইমান গৰম
মানে আজি আজি আমাৰ বিষয়টো হল জীৱনৰ লক্ষ্য
আতছা
চ' তাৰেওপৰে কথা পাতিম আৰু
হয় এতিয়া জীৱনৰ লক্ষ্য বুলি কলে জীৱনৰ লক্ষ্য বুলি ক'লে সকলোৰে জীৱনত কিবা নহয় কিবা এটা লক্ষ্য থাকে হয়তো কোনোবাই নিজৰ জীৱনৰ লক্ষ্য উপনীত হ'ব পাৰে হয়তো কোনোবাই নোৱাৰে ধৰা আজি জীৱনত কিবা আমাৰ ডাঙৰ ধৰা ক্ৰিকেট খেলিব ইচ্ছা আছিল ডাঙৰ ক্ৰিকেটৰ ইচ্ছা আছিল ঘৰৰ কিছুমান নাটনিৰ বাবে ধৰা আমাৰ অৰ্থনৈতিক সমস্যাৰ বাবে অৰ্থনৈতিক নাটনি হৈ গ'লে আমি আমাৰ কিছুমান আমাৰ আমি আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰো তাৰ ফলত আমাৰ গোটেই জীৱনটোত এটা মানে এটা সেই এটা থাকি যায় আৰু মানে এটা আফচোচ এটা ৰৈ যায়
উম উম ঠিক কৈছা বাকী আহ বাকী মই এটাক কথা ভাবো লক্ষ্যয় বিষয়। আহ যে আজিকালি মানে যুগত পঢ়া শুনাৰে চব মানে হয় নাহে।
উম
আমি নতুনকে কিবা এটা চিকি লিখিব লাগে
হয়
আজিকালিৰ মানে যোনটো জেনেৰেশ্বনৰ মানে কি লাগে সেই মানে অলপমান ইন্টাৰনেটৰ ফালে অলপ মনোযোগটো দিব লাগে চ' সেই বিষয়ে তুমি কি ভাবা?
হয় ম হয় হয় মই সেইটোৱে ভাবো যে বৰ্তমান সময়ত অকল কিতাপৰ বা সেই ঘৰৰ সেই টেবুলটোত বহি থাকিলে আমি সকলো খিনি পোৱা নাযায় আমি অকনমান বাহিৰত ওলাই যাব লাগিব ধৰা কিছুমানৰ এতিয়া যদিও থাকে ধৰা কিছুমানৰ এতিয়া থাকে ডাঙৰ শিক্ষক হ'ব ইচ্ছা যায় কিছুমানৰ প্ৰফেচৰ হ মানে জীৱনৰ লক্ষ্য থাকে প্ৰফেছাৰ ট্ৰিছাৰ এনেকুৱা ধৰৰ কিছু লক্ষ্য থাকে। কিন্তু সেইবোৰ লক্ষ্য সেইবোৰ লক্ষ্য লক্ষ্যত অকল আমি মোৰ মতেৰে সেইবোৰ লক্ষ্যত অকল পঢ়াতোয়ে যথেষ্ট নহয় মোৰ মতে দে চোৱা এজন শিক্ষক এজন ছাত্ৰ ছাত্ৰীক আমি তোমাৰ খেল ধেমালিৰ মাজেৰেও তোমাৰ জ ৰাখিব লাগিব, গতিকে সেই শিক্ষকজনে অকল পঢ়াৰ উপৰি যাব লাগিব খেলপথাৰলৈকে ফুটবল খেলিব মানে জে জে তেতিয়া নেকি তেওঁ মানে শিক্ষকৰ মানে যা যোগাৰ চলাই থাকিব বা প্ৰস্তুতি চলাই থাকিব। তেখেতে যাব লাগিব খেলপথাৰ যাব লাগিব, ক্ৰিকেট খেলিব লাগিব, ফুটবল খেলিব লাগিব। তেতিয়াহে তেখেতে সেই স্কুলখনত যেতিয়া এপইণ্টেণ্ট পাব যেতিয়া স্কুলখনতি তেখতে শিকক হিচাপে নিজক স্বীৃতি দিব পাৰিব। তেতিয়াহে তেখেতে মানে হেৰি হ'ব তোমাৰ তেখে তেতিয়াহে তেখেতে এজন ভাল এজন মানুহ হিচাপে বা এজন শিক্ষক হিচাপে স্বীকৃতি দিব যেতিয়া সেই শিক্ষক জনে ছাত্ৰ -ছাত্ৰী সকলোকে খেল- ধেমালি তথা পঢ়া -শুনাৰ লগত যেতিয়া জড়িত ৰাখ থাকিব পাৰিব নহয় নে?
হয় হয় হয় আজিকালি বাৰু। আমি দেখিব পাওঁ যে বিশেষকে শিক্ষক বিলাকে মানে, মাক্সটোৰ মান পৰীক্ষাৰ মাক্সটোত বেছি ধ্যান দিয়ে। চ' মানে বাচ্ছাটোক মানে নতুন কিবা শিক্ষা ব্যৱস্থা নকৰে। আহ চ' আ তুমি কি ভাবা মানে মাক্সটো মানে ইমান ইম্পৰ্টেন্ট নেকি যে মাক্স যদি তুমি নোপোৱা জীৱন একো কৰিব নোৱাৰা।
নহয় নহয় মাক্স ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এনেকুৱা নহয় যে মাক্সটো নালাগে কৰবাত ক'ৰবাত মাক্স লাগেই কিয়নো আজি এখন থা ডিভিজন পোৱা মাক্সিত এখন তুমি দেখাব টান পাবা কিন্তু ফাৰ্ষ ডিভিজন পোৱা মাক্সচিতখন তোমাৰ দে খাবলৈ নিজৰে ভাল লাগিব হয় নে নহয় কৰ'বাত নহয় কৰ'বাত প্ৰয়োজন কিন্তু কিন্তু এনেকুৱা নহয় যে আজি তোমাৰ উদাহৰণস্বৰূপ বিৰাটকলি তোমাৰ এলন মাৰ্ক্স। তেওঁলোকেনো কিমাননো পঢ়িছে তথাপিওচোন আজি তেওঁলোক কিমান ওপৰৰ মানুহ।
হয় হয়।
চবৰে এটা এটা চলন্ত উদাহৰণ।
হয়। উম মই ভাম কোৱা কোৱাচোন কোৱা।
পিছে তোমাৰ জীৱনৰ লক্ষ্য?
জীৱনৰ লক্ষ্য। আহ মোৰ কব গ'লে জীৱনৰ বিশেষকে একো লক্ষ্য নাই। বাট, মানে নতুন এটা শিকিব মানে মোৰ এটা ইচ্ছা আছে যে মানে মোৰ আছে সেইটো কাম যাতে মই কৰিব পাৰোঁ।
আচ্ছা।
বাকী তুমি কোৱা তোমাৰ কি লক্ষ্য?
মোৰ লক্ষ্য বৰ্তমান জীৱন এতিয়া মোৰ এজন শিক্ষক হোৱা খুব ই ভৱিষ্যতে মই শিক্ষক হ'বলৈ বিচাৰো সেইকাৰণে মই তোমাক ক'লো এজন শিক্ষকে অকল কিতাপৰ লগত জড়িত হৈ থাকিলে নহব এজন এখন কিতাপৰ লগত জড়িত হৈ থাকিলে নহব। সেইটোৱে বা।
বাকী আহ, বাকী আহ, তুমি চাব পাৰা আজিকালি নতুন জেনেৰেচনটো মানে আহ বেছিভাগ মোবাইলত ব্যস্ত হৈ থকা দেখা যায়। কিছুমানে হয়তো মানে মোবাইলত কিবা নতুনকে শিকি আছে যেনেকে ইডীটিং শিকিব পাৰে। আজিকালি বহুত মানে লাগতীয়াল বস্তুৱে ওলাইছে এইটো। আ বাত কিছুমানে ইনষ্টাগ্ৰামৰ ৰিল চাই। টাইম ৱেষ্ট কৰি আছে, চ' মোৰ সেইটোৰ বিষয়ে কি ক'ব বিচাৰা?
হয় মই ভাবো যে এনেকুৱা নহয় যে আমি চচিয়েল মিডিয়াই ইউজ কৰিব নালাগে আমি ছচিয়েল মিডিয়া ইউজ কাৰণ সেইবোৰ একোটা প্লেটফৰ্ম যি প্লেটফৰ্মে আমাৰ নিজৰ আমাৰ আমাৰ ভিতৰৰ প্ৰতিভাবিলাক জাগ্ৰিত কৰে চাপোজ ধৰা আজি এজন এজন ছাত্ৰ বা ছাত্ৰীয়ে তেখেতে খুব ভাল গীত, গায় গাই যদিও গীত গাই যদিও সেই স্কুল বা কলেজৰ সেই ষ্টেজখনত উঠি গীতটো পৰিৱেশন কৰিব নোৱাৰে কিয়নো তেওঁলোকে লাজ কৰে ভয় কৰে।
উ উ উম উম
কিন্তু মানে কি হয় এতিয়া অনলাইনৰ সেই প্লেটফৰ্মটো পাই যোৱাৰ লগে লগে তেখেতসকলে যেতিয়া ইষ্টাগ্ৰ ফেচবুকত যেতিয়া নিজৰ গানটো গাইনে যেতিয়া আপলোড কৰে এটা দুটা কমেন্ট তেওঁলোক মটিভেট কৰে। সেই মটিভেটতো সেই সেই সেই টো উৎসাহৰ ফলতহে তেখেতসকলে স্কুল বা কলেজৰ ষ্টেজ এখনত উঠিবলৈ সক্ষম হয় বা মানে ভয়তো কমি যায় আৰু বুজিছা নহয়।
হয় হয় এইটো বুজিছো বাৰু
উম ত' সেই ক্ষেত্ৰত দুটাৰে প্ৰয়োজন আছে কিন্তু সীমিতভাৱে কাৰণ অতিমাত্ৰা সকলোৰে বেয়া বুলি কৈয়েই
হয় সেইটো হয় মোৰ হিচা মোৰ হিচাপত চচিয়েল মিডিয়া এটা বহুত ভাল প্লেটফৰ্ম হয় মানে তুমি যেনেকে কৰা আৰু এটা চ কনভিডেঞ্চ দিয়ে বাছ চচিয়েল মিডিয়াটো চলাব লাগে কিন্তু চচিয়েল মিডিয়া মেটাৰ কৰে তুমি মানে কি ধৰণৰ ব্যৱহাৰ কৰিছা তুমি মানে এনিটাইম কি ৰিল চাই পিনে গোটাই টাইম খিনি বৰবাদ কৰিছা নে কিবা এটা বনাইছা ভালকে মানে এটা ভিডিঅ' বনা নিজৰ স্কিল দেখাই পিনে আছো মই ভাবো কি যোনে স্কিল যোনে স্কিল দেখায় সিহঁতেতো ভালে কৰি আছে বাকী যোনে এনি টাইম ফূৰ্তি কৰি আছে তোমাৰ ৰিল চাই চ' সেইটো ভাল হয় অ কাৰ হয়
অ তেওঁলোকে কেতিয়াও চোৱা জীৱনৰ লক্ষ্য সকলোৰে থাকে এটা সময়ত একে জীৱনৰ লক্ষ্য আহি যায় যদিও এতিয়ালৈকে নাই যদিও মানে তোমাৰ এতিয়ালৈকে নাই জীৱনৰ লক্ষ্য পিছলৈকে তোমাৰ আহি যাব হা ত' মই ভাবো মই ভাবো ত অকল জীৱনৰ লক্ষ্য থাকিলে নহয় আমি জীৱনৰ সেই লক্ষ্যটোৰ ওপৰত আমি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব হয় নে নহয় আমি যে তুমি যে তুমি যে ক ইনষ্টাগ্ৰামৰ ৰিলচ চাই ফেচবুকৰ ৰিলচ কটাই আছে আৰে সি সে তেওঁলোকৰ ল লক্ষ্য আছে জীৱনত তেওঁলোকেও জানে তেওঁলোকেও জানে যে তেওঁলোকে ইনষ্টাগ্ৰামৰ ৰিলচ চাই ফেচবুক ত ৰিলচ চাই তেওঁলোকে টাইম টো ৱেষ্ট কৰি আছে ষ্টিল তেওঁলোকে যেতিয়া ৰিল চোৱা হয় বা যেতিয়া যেতিয়া তেওঁলোকে মোবাইলটো চাৰ্জত দিয়ে তেতিয়াহে তেওঁলোকে তেওঁলোকে অনুভৱ কৰে চালা মই জীৱনৰ লক্ষ্য এইটো আৰু মই কৰি আছো ক কিবা বেলেগ মই ইনষ্ট্ৰাগামত ৰিলচ স্কল কৰি আছো মানে পিছত তোমাৰ পস্তবা আপচিচতো
কষ্ট আ পাছত আহে বস্তুটো অ চ ম মই ভাবো বো যে মানে চচিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে কিন্তু এটা উপযুক্ত টাইমৰ মানে এটা মানে টাইমখিনি ভালকে তুমি চলাব লাগে এ তামানে টাইমত এতিয়া চচিয়েল মিডিয়াত চোৱা কিবা নতুনকে এটা শি কিব লাগে এনেই মানে উত ত'ত ৰিলচ চাই টাইম ৱেষ্ট কৰিব নালাগে। পিছত মানে পিছত মানে ৰিয়েলাইজ হোৱাটো বহুত বেয়া হৈ যায় মানে নিজৰ বা নিজৰ ওপৰতে মানে সন্দেহ হয় মানে মই কিবা কৰিব পাৰিম নে নোৱাৰো। এনেকে বহুত ছাত্ৰ ছা ত্ৰী মানে ডিপ্ৰেছনৰ সন্মুখীন হয়।
হয় হয় তুমি ঠিক কথা কৈছা আৰু তাৰ ওপৰত তোমাৰ এইবাৰ দেখিছাই নহয় তোমাৰ এইবাৰ তাত চৰকাৰ কোনো কোনোবা ধৰণে বহুতখিনি ভুল আছিল তোমাৰ এবাৰ নৃত্যত যেনেকে তোমাৰ অহ নেটৰ পেপাৰখন লিক হৈ যোৱাৰ ফলত কিমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ জীৱন হেৰুৱাব লগা হ'ল মা দেউতাকে নিজৰ সন্তানো হেৰুৱাব লগা হ'ল তেওঁলোকে জীৱনত তেওঁলোকৰ জীৱনৰ লক্ষ্যটো আমি গমেই পাইছো তেওঁলোকৰ জীৱনৰ লক্ষ্য হৈছে ডক্তৰ পাৰিলে নে নোৱাৰিলে উ এই মানে কিছুমান ক্ষেত্ৰত এনেকোৱা হয়। অ মানে কিছুমান ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এনেকোৱা হয়। তেওঁলোকে যদিও কষ্ট কৰে মই কিছুমানে কষ্ট কৰে ইনষ্টাগ্ৰাম ফেচবুক বোৰত কটাই কিছুমানে যদিও কষ্ট কৰে তেওঁলোকক মানে সেইখিনি নাপায় কিবা এটা কিবা এটা কিবা নহয় বাধা খিনি আহি যায়। বুজিছা।
সেইটো মই বুজিছো বাৰু আ বাকী। চচিয়েল মিডিয়াটো মানে আ। ব্যৱহাৰ মানে কিছুমান বেয়া ব্যৱহাৰো হয় যেনেকে তুমি ক'লা নিজৰ স্কেমটো। সেইটো চাব গলেতো বহুত ডাঙৰ মানে স্কেম এটা বা কিছুমান মানে এ নিজৰ চোৱা পেপাৰ খনো এটা মানে। আৰু ধন ৰাশিতে বেছিছে মানে এটা এমাউণ্ট দিব লাগিব পেপাৰখন পাবৰ কাৰণে চ' এমাউণ্ট কোনে কিনিছে মানে পেপ কিনিছে যোনে মানে প্ৰিপচন কৰা নাই আ মানে এনেকুৱা ল'ৰা ছোৱালী হ'ব পাৰে মানে দিনটো সিহঁতে নিজৰ প্ৰিপাৰচন কৰি আহিছিল কিন্তু দিনটো মোবাইল চাই কটাই দিলে এতিয়া লাষ্টত মানে হাল্লা লাগি গ'ল আৰু কি কৰো
হয় হয় এনেকোৱা ইমান পৰিস্থিতিৰ সন্মুখীন হয় বাৰু তেওঁলোকে নিজৰ জীৱনত কিছুমানে এতিয়া উন্নতি হব কিছুমানে বাৰ নিজৰ জীৱনত জীৱন লক্ষ্যত উপনীত হব নোৱাৰিব যি নহওঁক বৰ্তমান এতিয়া আমাৰ শিক্ষাগুৰুসকল বা আমাৰ মা দেউতাসকল তেওঁলোক আমাৰ প্ৰথম গোৰি যাৰ সহায়ত নেকি আমি আমাৰ জীৱনত মানে আমি আমাৰ জৱনৰ লক্ষ্যতো বিচাৰি পাওঁ যে আমি আমি। চিনি পাওঁ যে আমি কোনটোৰ বাবে জন্ম পাইছো কোন লাইফট হব' লাগিব আমি মানে নিজক বিচাৰি পোৱা যায় আৰু তাৰ প্ৰথম গুৰিটো হৈছে মা দেউতা মা দেউতাৰ পিছত শি শিক্ষাগুৰুসকল এনেদৰে আমি আমাৰ জীৱনটোত আমি আমাৰ লক্ষ্যটো বাচি বা বুজিছা নহয় বাৰু দিয়া আজি বহুখিনি কথা পাতি ভাল লাগিল তোমাৰ লগত।
অ মোৰো ভাল লাগিল বহুখিন শিকিব পাৰিলে তোমাৰ পৰা।
বাৰু দিয়া ধন্যবাদ ৰাখি।
আ দিয়ক দিয়ক।